হেল্ল'!
অ, কি কৰচা?
অ, আছো ৰ বহি। তই?
অ, আছে ৰ'বা, এই ভাত খিনি বহালো।
অ।
আঞ্জা-চাঞ্জা কাটি কিনে ৰেডি কৰি থৈ দিছো, ভাত খিনি বহালো, এই এটা গেছ বেয়া হৈ আছে মানে। এটা চোলাহতে বনাব লাগে সেইকাৰণে, ভাতখিনি হ'লে বাকীখিনি বানাব পাৰিম।
অ।
সেই কাৰণে।
উম। উম, এ মইও সেইকাৰণে ফোনটো কাটিলো, বোলো, এ বাইদেৱে ফোন কৰি আছিল।
অ।
কালি তাৰ মানে এ, কালি তাৰ মানে মেডিকেলত যোৱা কথা আছিল অহাকালি।
অ।
তাৰ পিছত, সিহঁতে মানে বাইদেৱে ভালকে নাজানেয়ে মেডিকেলত কেনেকে ক'ত টিকেট কাট লাগে, তাইক যাই পোৱা নাই।
অ।
সেইকাৰণে মান মোকো যাবা লগ ধৰিছিল। মোৰ বোলো, মোৰতো কাম ঘৰত কাম কৰা মানুহে আহিব।
অ।
সিহঁতক চাৰে দচটা মান বজাত চাহ তাহ দি উঠি পেলাইহে যাব পাৰিম মাই যিয়ে ত বাৰটাত আহি পাই ঘৰ।
অ।
তাকে তাইক কলো তপিছত আৰু মনোবাৰ মোবাইল টো বেয়া হৈছে কালি আক তাই মূনোবৰ মোবাইলটো ভাল কৰিবা যাব।
একলাই।
উম এ সৰু যাব চাগে সৰুক লৈ যাব বোলে।
অ তও যাবি সেইটো চাৰ্জাৰৰ পিনটো বদলাই আনিবি।
মই গেলি দেখোন তেতালে হেৰি কি কয় যাবা মানে মোৰ ইচ্ছা নায়ে ইমান গৰমত।
নহয় মানে কীতা মেডিকেলত যাওঁতে বদলাই আনিব একে লাগে।
পৰহি দিনা মেডিকেলত যাব মেডিকেলত গেলি এ মোকো যাবা লগ ধৰিছি বাইদেউে মানে একো নাজানে কাৰণে ভালকে।
অ একলা কিনকে যাবি কাম কত থাকিলি ঘৰ।
একলাই ক'ত।
তে কোন কোন যাব।
জুতিকা বাইদেউ, মই, মুনু বা মেডিকেলত যোৱাৰ কথা কৈছি পৰহি দিনাখনে কালি মুনুবাৰ কাম খিনি কৰি আহিব বোলে।
অঁ।
কালি মোনোবাৰ কাম খিনি কৰি আহিব মোবাইলৰ ভাল কৰা আৰু এইফালে।
তাকেতো সিহঁতে মেডিকেল কেইটা বজাত যাব।
ন তাতে যাব লাগিব গেলি।
নটাত ত ত নলবি নহয়। এতিয়া মাই কামৰ পৰা আহি নাপালে কাম কৰাবলৈ মানুহ লাগি আছে ঘৰত।
উম তাকেটো।
তাকে এতা গম পাইছো এতিয়া তইতো একো জানা মানে ইমান জানা নহয় নহয় তই।
অ।
হয়না নহয়।
উম।
অ এই মামাহঁতৰ মুনুক লৈ যাব দিবা লাগে।
তাই আৰু যাব নাই এতৰ কামত।
উম গম পাইছো কি আছিল। এ তাত তোৰ ঘৰত কাম কৰি আছে না। কৰিলি তই এতিয়া কেনেকে যাবি কাৰণ ন তাত তো তই যাবা নোৱাৰবি এইটো মিছা কথা।
চাওঁ ৰ কি কৰোঁ এইকাৰণে মাক সুধি পেলাই।
চাও ৰ মানে কথাটো খুলি কেনে কবি যি কি নটা বজাত যাব নোৱাৰো। মানে মই দেৰিকে হলে দেৰিকে হ'লে পাৰিম।
বা নৰিমে মই নেকে কম এতিয়া কালি মুন যাব পাৰি ভাল আছিল কিয় যাব পাৰিলি ভাল আছিল মোবাইলৰ পিনটো একেলগে মই বদলি আহিব পৰিলোঁ হয়।
কালি কেইটাত যাব মুনো বা।
দচটা চাৰে দছটা মানত যাব চাগে।
দহটা চাৰে দহটাত শংকাৰৰ দোকান নুখোলে নহয়।
এঘাৰটামান বজাত যাব আৰু গেলি তাই মানে কিবা হেৰি পইচা দিব যাব।
লোনৰ?
অ
অ ক'ত সেইটো
ছয় মাইলত
অ তেতিয়াহ'লে এটা কাম কৰিব কি আছিল
মোনোবাই য'ত ভাল কৰিব তাতে কৰিবা পাৰিম চাগে দেখোন অকল পিনটো হে
এ এই সেইখন না এই আমাৰ এই বতাহলীৰ মানটোৰ দোকান খন সেইখন চিনি পাই তাই
এ নহয় এ আমাৰ এনে যে কাষৰ যে বাইদেউতো যে বিয়া হৈছে ভিদুটো
অ তাতেহে যাব
তাতে যাব
অ তাতে গেলি নহ নালাগে তাতে তোৰ মোবাইলটো বেয়াহে হ'ব গেলি
অ অকল পিনটো ভাল হ'ব চাগেটো কৰি দিব
পিনটো কৰি দিয়াতে সেই যি ভিতৰৰ মডাৰ বৰ্ড থাকে নহয় সেইখন সেইখন লালি ভালকে পিছত সি লগাব নাজানিব হিয়াৰ কাম ভাল নহয়
অ
উম সেইকাৰণে কাৰণ কিছুমান জেগাত মানে চট চাৰ হৈ থাকে চাৰ্জাৰৰ পিংকটো
উম
এতিয়া ধৰ মই বদলি অনাৰ তাতে চৰ্ট চাৰ্কিট হৈ আছিল মোৰ মবাইলত পিন এ পিনটো
উম
কেছব কম পইচাতে হৈ গেলি হয় না নহয়
উম
এতিয়া কি আছিল এতিয়া যদি তোৰ যদি চৰ্ট চাৰ্কিটো হৈ থাকে তেতিয়া সি বদলাবা লাগিব বুলি ক'ব আৰু সেই টো বদলালি লয় দুইশ মই আৰৈশ আৰু
উম
দুইশ আৰৈশ তলত বেছি নলয় এতিয়া সি তেতিয়া কব চাৰিশমান বুলি কব
অহ
চাৰিশ পাঁচশ মান বুলি কব
সেই এতে ভাল কৰি আনিম দে আমাৰ কাষৰ মানুহটো তাতে আগত
অ এই কেতিয়াবা মই গেলি
উম
সেনকে
উম এ এটা নতুন মোবাইলে লৈ ল'ম ৰ অহা মাহ মানত
অ নহয় তাই মোবাইলটো তাতে সেইখন দোকানত কিয় আনে ন সেইখন দোকানতো চেম কামেই কৰি দিব কমতে
গম নাপাও কিবা কৰে এতিয়া তাহাতেহে জানে ক'ত ভাল কৰে কি কৰে
উম
আমি নোৱাৰোঁ কি ক'ম
ইটা তাই যদি সেইখন দোকানত যায় আমাৰ এতিয়া ওচৰত যি বিয়াজি হৈছে আপিতোৱে সিহঁত বিলাকৰ দোকানত গেলি এতিয়া কি কি হব সি টোৰ নোহোৱা বেমাৰ এটা উওলাই দিব কাৰণ চিনাকি হয় চিনাকি মানুহক মানে অ' চিনাকি মানুহক মানে লোপ পোৱা চেষ্টা কৰিব, তাৰপিছত নোহোৱা বেমাৰ এটা উলাই দিব, দি কিনে ক'ব এইটো এইটোও হৈছে পিছত সি গোটেই মোবাইল টো খুলব খুলি কেনে তাতে ধৰ কিবা বেয়া হোৱাও নাই সেইটোও বেয়া হৈ যাব সি ভালকে নাজানিব সেইটো কাম। হেইকাৰানে।
এ কিবা কৰে যি কৰে কৰিব দেই তাই।
অ'।
একেলগে লোন দিবা গেলি তাই একেলগে বোলে খৰিয়ো লৈ আহিব।
অ', অ।
কি কৰে বা? চুইচ অফ হৈ গেছি হঠাৎ।
অ'।
তেহে কি কৰে কৰব আৰু ক'ত ভাল কৰে
কবি খুলি কেনে, যে মই তুৰ ন'টা বজাত যাবা নৰিম।
কৈছোঁ মই নটা বজাত যাব নোৱাৰিম বুলি, মই কৈছোঁ মুনুবাই পৰশি দিনা তুৰ লগত যাব বোলে দে। তেতিয়া কৈছি তই নাযা নেকি? মই বোলো মই যাবা নৰিম, মই ৰাতিপুৱা সেনকে কৈছি, কওঁতে কৈছি তই গেলি ভাল আছিল, কাৰণ তই একবাৰ গেইছা, ক'ত কেনেকে কি টিকেট কাটিব লাগে, মই একো ভালকে নাজনো। তাৰপিছত মই কৈছোঁ পাৰিম মই যাবা। কিন্তু মই দশটা এঘাৰটাৰ পিছতহে পাৰিম, কাৰণ মই দশটা চাৰে দশটা টাক লাগি মই যাবা নৰো। কাৰণ চাহ দিবা লাগব কাম কৰা মানুহোক, মাই আহি পাব বাৰটা বাজাত সেনকে কৈছোঁ।
উম।
তে কি বা কৰোঁ ৰ, নাযবাও পাৰোঁ।
নহয় কাৰণ মানে, কাৰণ মানে নিজৰ ঘৰৰ প্ৰব্লেমো থাকে না কিছুমান।
উম।
এতিয়া সেটোও সেঁহেতে বুজি পাব লাগব দেচোন। হয়নে নহয়? সেইকাৰণে। সেইকাৰণে কৰলোঁ। উম, তাকেটো এই কি কৰবি আৰ এনেকে শব্দগিলা ওলাই থাকে।
উম।
উম, সেই ছাগালটো বান্ধি থৈ দিছিলোঁ
উম।
তাতে ছাগে এই টিং খান লৰাই আছে নেকি? ইয়াতে এটা ছাগাল এটা আছে না, পোহিছোঁ গ'ম পাইছানা নাই?
হয় নেকি?
উম, মাইকা।
অ'।
এ এই মাইকাটোৱে তাতে টিঙৰ গঁড়াল এটা বনাই দিছোঁ, তাতে কোবে থাকে হ'ব পায়।
উম।
অ'। এইয়া কোবেই আছে, এই মাইকা ছাগালটো।
অ'।
চাপৰ চাপৰো দিলোঁ দেখোন, তাৰে পিছতো কোবেই থাকে কিয়া বা?
এ ইয়াতে হাঁহতুই ঘৰত হাঁহ গেটাইও আটা পৰি থাকে, পেক, পেক, পেক পেক, পেক, পেককে।
অ' ঘৰৰ হাঁহোও পেক পেককে থাকে নেকি? কি কবি আৰ উপায়ো নাই।
ৰাতিপুৱা হলিয়ে দাগ দে, হাঁহ গেটাই, আকৌ এতিয়া আৰুহ পেক, পেক, পেক, পেককে থাকে দেখোন মনে, মনে।
অ', মনে-মনে পেক-পেকাই থাকে হাঁহটোই।
আকোবাৰ ডাঙৰ কেও দেই, মাত।
অ', হেই, অ'হেই টিপি-টিপি হাঁহি থাকে হ'ব পায় হাঁহটোই।
উম, হা, হায়, হাঁহি পাক, পেক, পেক, পেক, পেক, পেক, পেক এনকে দেই।
উম।
উম।
ঠিকে আছে দেহ, ও'ৰ অ', বাইদেউ এ ভিনদোৰ লগত কিয় নাযায়?
এই কি বা বলে অলপমান সেই হৈছি সিহঁতৰ, কিবা কাইজিয়া-চাইজিয়া লাগছি নেকি? অলপমান বেয়া বেই হৈছি হ'ব পায়। সেইকাৰণে আৰু ভিনদোৰ লগত নাযায় কিজানি।
অ'। অ', হয় মানে কি বাইদেৰ চকুৰ পানী খিনিও বিশ্বাস কৰিব নোৱাৰি না ঘৰিয়ালৰ পানী। সেইকাৰণে বিশ্বাস কৰিব নোৱাৰি মানে মানুহতো সলনি হৈ যায় মানে লাগ গ, টাইমত ইউজ কৰিব কাৰণে হা
মানে বাধ্যত পৰিল হবাই লাগিব দেচোন এ, তাৰ উপায় নাই যে মানুহৰ স্বভাৱ এনেও সলনি নহয়। কথাতে আছে।
উম, কাৰণ কিহৰ কাৰণে জিতা মানে লাগা হয়। লাগা হলে মানুহটো এক্টিং কৰে আৰু যেতিয়া নিজৰ পুৰণ খিন হৈ যায় কাম খিনি ক সিনি হোৱাৰ পিছত কি কৰে ও পিছত যাই কেনে মানে সেই সে, কৰে আৰু। এৰি দে আৰু বোলে যা মোৰ কাম খিনি হৈ গ'ল সেনেহান।
তাকেইতো।
সেনেহান বহুত মানুহ আছে আজিকালিৰ দিনত।
এ, তথাপিও এই বিপদত আমি দাউৰি যাবা লাগে না।
উম, সেইকাৰণে বিপদত দাউৰি গেলি আমাকো মনত ৰাখাবা, লাগে, দেচোন দে।
সেইটোয়ে কথা নাৰাখে, নাৰাখে, সেইটোয়েটো মেইন কথা।
এতিয়া আমাক মনত ৰক্ষা এৰি ৰাখে বেলেগক
উম।
সনেহান।
ত, কি, কৰ, উপায়তো নাই আৰু আমি আৰু নৰু, নেবা, নন, কিবা এটা হ'লি
অ', সেনেহান কিবা এটা হ'লেও এতিয়া মানে পাৰবা লাগব কাৰণ কিহৰ কাৰণে পাৰবা লাগব এতিয়া সিদিনাখনতো আমাৰ মোনোবাও যায় আছে তাতে।
উম।
অ', তাইও জানব নহয় কি কৰিব লাগে, কি কৰিব নালাগে।
সেইটো অ', যা, কাপোৰ নাই তাকে তাহিয়ে পিছত হে, কৰে, বিপদৰ সময়ত লগ নেদে।
অ'।
উ।
সেইকাৰণে ইতিৰ সিদিনাখন তাই তাতে যায়ে আহিছে যাই কিনে তাই গ'ম পাব নহয় কি, কি, কি, কৰিবা লাগে। কি কৰিব নালাগে।
কোনি।
আমাৰ মুনু বাই।
অ'।
সিহঁতৰ লগত দুইদিন গেইছি।
উম।
আৰু ইমান নাজনা নহয় নহয়।
উম, এ পিছতটো, পিছত হ'ব দে।
অ', অ', সেই তেনে কথাটো ক'লোঁ আৰু, দেই হ'ব দে, দে, ফোন এটা আহছে মোৰ, দে।
দে, দে।